হয়, নমস্কাৰ ছাৰ।
হেল্ল' হয়, নমস্কাৰ।
ভালে আছে?
কেনেকে হয় আছে ভালেই। আৰু আপুনি কেনেকে আছে?
হয় আছো ভালেই আছো আমিও ভালেই আছো। কওক কিহৰ কাৰণে আপুনি ফোন কৰিলে
ফোনক কিৰিলো মানে আপোনা
দিব।
আমি এই ভ্ৰমণত যাব বিচাৰি আছোঁ। আপুনি যদি যায় সেইকাৰণে আৰু কোনোবাই কোনোবাই বিচাৰি আছে ভ্ৰমনত যাব বুলি। আপুনিও যদি যায় আপোনাক অলপ আপোনাৰ লগত কথা পাতিবৰ কাৰণে ফোন মাৰিলোঁ। যিয় নহওঁক আমি
আপোনালোকে যদি যায় নহয়
হয়, হয়।
হেল্ল'? ময়ো ভাবি আছোঁ! সেইটো মানে, সেইটো আপোনাৰ লগত কথা পাতিবলৈ, মইয়ো ভাবি আছোঁ! অ'! তেতিয়াহ'লে, আপোনালোকে যদি, মানে প্ৰগ্ৰাম লৈছে। তেনেহ'লে আমিও মানে, যাম বুলি ভাবি আছোঁ! কাৰণ, আমাৰ, এতিয়া গৰমত চিজিন, আমি আমাৰ ল'ৰা -ছোৱালীৰ পৰীক্ষা এ, মোৰ গৰমৰ বন্ধও দিছে, স্কুল বিলাক। ত' এতিয়া, আমাৰ মই ঘৰতে থাকি, একেবাৰে অধৈৰ্য হৈ গৈছোঁ! মানে, মনটো বৰ বেয়া লাগি আছে! এতিয়া, এতিয়াতো আমি, কিবা এটা ঠাইত গ'লে, আমাৰ আমাৰ মনটো ভাল! মানে, আমি কিবা-কিবি দেখিবলৈয়ো পাম আমি। এটা মানে, জ্ঞানো অৰ্জন কৰিব পাৰোঁ। সেইকাৰণে, আমি ভ্ৰমণৰ কাৰণে সাজু আছোঁ আপোনালোকে এতিয়া ক'ত বা যাব সেইটো জনাই দিব।
মোৰ হিচাপত মই যিটো কৈ আছোঁ এ মই ফালে ধৰক পশ্চিম ফালে আমাৰ ভাৰতৰ ৰাজধানী দিল্লীতো গৈছোঁ। ত দিল্লী আপোনাৰ এতিয়া সময়ত যদি আপুনি যাব বিচাৰে তেতিয়াহ'লে দিল্লী আপুনি যাই কিনি বহুত কষ্ট পাব। কিয়নো আপোনাৰ যিটো গৰম আমাৰ ইয়াতে হৈ আছে তাতকে মানে বহুত গুণে বেছি গৰম তাতে পাব। ঠিক আছে, এতিয়া আমি এতিয়া আমি হেৰি হিচাপত সেই হিচাপত আপুনি আমি মোৰো জনামতে অ', ইফালে আপুনি যাব পাৰে এটা জেগা আপ আছে আপোনাৰ শ্বিলং
হয়।
আৰু এটা জেগা আছে আপোনাৰ অৰুণাচল প্ৰদেশ এই দুটা জাগাৰ কোনটো জেগা আপনি চিলেক্ট কৰিব কৰিব পাৰিব যেনেকুৱা ধৰক আপোনাৰ অৰুণাচল এই শ্বিলঙত যদি যায়
অ', এতিয়াৰ মানে আমাৰ যিটো অৰুণাচল আছে নহয় সেইটোত ঠাই এতিয়া বৰষুণৰ দিন আমাৰ তাতে যিবোৰ ৰাস্তা টা আছে ওখ মানে পাহাৰ পাহাৰীয়া অঞ্চল হয় ন অৰুণাচল সেইটো কাৰণত মানে যি ৰাস্তা ৰাস্তাবোৰ আছে সেই ৰাস্তাবোৰত আমাৰ আপ ডাউন কৰাতটো মানে মানে কষ্টদায়ক হ'ব আৰু বতে ৰিস্ক হ'ব। এ আমি এইবেলি মোৰ মতে আমি মেঘালয়ত যোৱাটো ভাল হয় নেকি। আপুনি বা কি কয়?
শ্বিলং মেঘালয়ত মানে এনেকুৱা ইমান ভেজ
হয় শ্বিলং বা মেঘালয়তো যাব পাৰো মেঘালয়তো আমি এবাৰ গৈছিলোঁ মেঘালয় আছো নহয় মেঘালয় যিটো আপোনাৰ মানকাচৰ বুলি কয় এটা মান ৰ বুলি এটা ঠাই আছে এইটো নতুন জিলাও ফল আমাৰ অসমৰে এইটো
হয় হয় সেইখিনি জগাও ভাল আছে হয় সেইখিনি জাগগাও ভাল আছে যাব পাৰিব শিকিলি গৈ পাইছে নেকি ছাৰ আপনি
হেল্ল'
হয়াই আ ছাৰ সেইখিনি জেগা গৈ পাইিছে নেকি আপোনাৰ মেঘালয়
হেল্ল'
হেল্ল' হেল্ল' হয় শুনা পাইছোঁ কওক
িকা মাৰ গি আছে হেল্ল'
হেল্ল' হেল্ল' হয় শুনা পাইছো কওকচোন হেল্ল'
ব বেই
হেল্ল'